হেল্ল' হেল্ল'
হেল্ল' এখনো আস্তাচি।
হেল্ল' হেল্ল'
হেল্ল' অ হেল্ল' অ অ দাদা কোৱা
অ কিন্তু কি কৰি আছা।
এ বহি আছো তুমি
আচ্ছা এই মই কিন্তু লাঞ্চ চাঞ্চ কৰি কিনে আহিলো এতিয়া অলপ অ', মানে ৰাস্তাত মই অলপমান ৰাস্তাত কেনে খোজ কঢ়ি আহিছো মানে কেনেকা খোজ কাঢ়ি আছো মানে এ অলপমান লঞ্চ কৰি আহিলো ন অলপমান বেছি খাই পেলাইছিলো তাকে ডাইজেষ্ট হোৱা নাই ন তাকে মই ভাবিলো অলপমান ৱাক কৰি লওঁ তুমি কি কৰি আছা ঘৰত বহি আছা
হা
তুমি কি কৰি আছা
আছে
আচ্ছা পিছত তুম অ', অ', এইটো কাৰণে খোজকাঢ়ি আছো শুনা মানে কি হল লাঞ্চ কৰিব গলো লাঞ্চ কৰিলো মানে কি অলপমান ভুক বেছি কৈ লাগিছিলে ত মই মানে কি কৰিলো অলপমান বেছি ভাত খাই লৈলো ম অলপ হৈ গৈছে ন তাক কাৰণে মানে অলপ মান তাত মানে ৱাক কৰি আছিলো
অ কি দি ভাত খালা এতিয়া দালি
মই ভাত দালি আলু পিটিকা আৰু ই মাছ তুমি
অ মই তোমাৰ এই ভেন্দি ভাজি খালো তাৰপিছত পটল ভাজি আৰু পনীৰ আজি নিৰামিষ যে
আচ্ছা পিছত আৰু কিন্তু কলেজ যোৱা নাই
নাই কলেজ যোৱা নাই একজাম চলি আছিলে যে একজাম শেষ হ'ল
আচ্ছা একজাম মানে কিন্তু কেনেকুৱা গ'ল
মোটামুটি গৈছে ভালেই গৈছে আৰু
আচ্ছা ত
তোমাৰ অ বন্ধ তুমি তোমাৰ একজাম হ'ল নে
অ কিন্তু মোৰো শেষ
অহ
এতিয়া তুমি এনেকা দেৰমাহ কি কৰিবা দেৰমাহ চাগে বন্ধ দেৰমাহ কি কৰিবা
দেৰমাহ বন্ধ ছেকেণ্ড ছে ছেকেণ্ড চেমত পঢ়ি আছো মই এতিয়া থাৰ্ড চেমত উঠিলে ডেৰমাহ বন্ধ ন
অ কেনেকে জুন মাহতো পুৰা বন্ধ জুলাই মাহ বন্ধ একেবাৰে আগষ্টত খোলিব ন আকৌ
বাও ইমান ধুনীয়া কথা মই দেৰমাহ এনে ঘৰত থাকিম কিবা শিকিম
আচ্ছা অ সেইটোয়ে ন ঘৰত বহিলো দেৰ মাহটো মানে মানুহে কয় মানে কি অ কিন্তু এলেহুৱা হৈ যাব না কিবা নে কিবা এটা শিকিব লাগে বস্তু হ'লে মানুহে এলেহুৱা হৈ যাব খাই বৈ কিনে শুই বৈ কেনে উলতা কিবা শিকিব লাগে সেইটোৱে দৰকাৰ মই এই ফৰ্থ চেমত
ফৰ্থ চেম
আহ
অ কোৱা তাৰ পিছত খবৰ কোৱা গৰম আজি অকন হালকা আছে
তোমালোকৰ পিনে গৰম কেনেকুৱা?
কা আছে গৰমটো
আচ্ছা আচ্ছা আচ্ছা তাৰ পাছত অ ম মানে ক'ব গ'লে কি অ আৰু ফেভাৰট ডিচ টো কি মানে কিন্তু গৰম দিনত যেনেকা ঠাণ্ডা দিনত যেনে কি পোলাও মাংস খাবলৈ ভাল লাগে এনেকে আইটেমছ পোলাও মাংস বহল তাৰমানে বেলেগ এ নহয় ঠাণ্ডাৰ দিনত থাৰ্টি ফাৰ্ষত তেনেকে ঠাণ্ডাৰ দিন থাকে ন বিহু
অ বুজিছো বুজিছো
ঠাণ্ডা দিনত কি খাবলে বেছি ভাল লাগে
ঠাণ্ডাৰ দিনত মোৰ ঠাণ্ডাৰ দিনত ন গৰম দিনত
মানে তোমাৰ অ অ যেনেকা কেনেকা মই জাষ্ট এক্জাম্পল দিছো ন ঠাণ্ডা দিনত যেনেকুৱা
মই গ বুজি পাইছো মই বুজি পাইছো তুমি অ মোৰ গৰম দিনত দালি আলু পিটিকা আলু ভাজি এনেকে চিম্পল খোৱা পচন্দ ভ পচন্দ মানে
আচ্ছা আচ্ছা
আৰু ঠাণ্ডা দিনত মানে অকল মাংস চাংস মেগী গৰম গৰম বস্তু চুপ টাইপ অকনমান তেনেকা
কিবা
অ আইচক্ৰীিমটো ভালে উম উ ঠাণ্ডা দিনত আইচক্ৰীম পাগল মানুহে খাই যানা
কিয় না যাৰ খাব বলই ইচ্ছা সিহতেতো খাবই পাৰে ন
অ অ সেইটোতো খাব
উম হম
তাৰপিছত কোৱা খবৰ পাতি ভাল
অ খবৰ চলি আছে কি কবা মানে কি এনেকুৱা এলেহুৱা হৈ গৈছো ন এতিয়াক ডেৰ মাহ দেৰ মাহ বন্ধ এতিয়া ঘৰত খাই কিনে কি কৰো সেইটোয়ে ভাবি আছো তুমি ঠিক কৰি আছা তুমি কিন্ত কম্পিউটাৰ শিকিছা তুমি কম্পিউটাৰ
অ শিকি আছো কম্পিউটাৰ
আচছা মোৰো শিকিব লাগিব
কষ্টা হে কৰিছো পুৰা কৰ্চটো মোক এক বছৰীয়া কৰ্চটোত শিকাই নাই এতিয়ালৈ এক বছৰে কৈছো অ ভাবিছোঁ তো শিকিম বুলি কাৰণ এ তিনিমাহৰ কৰ্চটো যদি নহ'ব ন
অ অ
এক বছৰটো কৰিবতো লাগিবই ক'ব গ'লে তাৰ কাৰণে মানে ভাবিছোতটো কৰিম বুলি
তুমি একেবাৰে ডিগ্ৰী ডিগ্ৰী কমপ্লিট কৰি পি জি দিছেে নেকি সেইটো কৰি ল'বা।
আহ সেইটো কৰিব লাগিব।
উম এতিয়া কৰিলেতো তোমাক এ ডি চি এটো কৰাব
অ কাৰণ এইটো পষ্ট গ্ৰেজুেট হয় ন আৰু পষ্ট গ্ৰেজট ক'ব গ'লে আণ্ড্ৰেড গ্ৰেট কমপ্লিট কৰি কিনেহে প' গ্ৰেজুৱেটটো কমপ্লিট কৰিব পাৰিব তে তেওহে এক বছৰতে পাব।
মই এ ডি চি এটো কৰিম পি জি ডি চি এটো কৰিম।
তিনি মাহৰতো কৰিছিলো এইটো কিন্তু টেলি টেলি জি এছ টি যোনটো আছে সেইটোৱেই অকল কৰিছিলোঁ। সেইটোৱে আৰু আৰুটো অ অ আৰু ক'ব গ'লে সেইটোতো কলে অকল নহ'ব ন পুৰা ইটো শি শিকিব লাগিব এক্সেল পাৱাৰ পইণ্ট মানে বহুত কিবা থাকে ন। পুৰা শিকিব লাগে।
অ তু অ একচেল চেকচেল শিকা নাই তুমি?
চেম আপোনাৰ অলপ চ জানো কাৰণ আগত যেতিয়া মই যোনটো স্কুলত পঢ়িছিলো ন সেইটো স্কুলত কম্পিউটাৰ কৌৰ্চ আছিলে। ত সেইটো তাত। তে মানে অলপ চলপ মানে শিকা শিকা আছে আগৰ পৰা এক্সেল ক'ড বনাই, নোট পেদত গৈ কিনে কি কৰিব লাগে, এইবিলাক জানোঁ অলপ চলপ।
অ নোট পেটত গৈছে নে কি কৰিব লাগে?
উম আহ এই তুমি ৰিবিজিবি এইচ টি এম এল বনাব দিয়ে। তো ফাৰ্ষ অফ তুমি লপটপখন অপ শ্বেন কৰি কিনে নোট পেড খনত যাবা নোট। চাৰ্চ কৰিবা চাৰ্চ অপশচন নোট। তেপবি মাৰিবা নোটপেড কৰি চাৰ্চ কৰিবা চাৰ্চ। তাৰ পিছত নোটপেড টো অপেন হ'ব তাৰপিছত গৈ তোমাৰ অপেনিং টে ক্লজিং টেক এপবিলাক দি কেইটামান ক'ৰ্ড বনাব লাগে। ক'তটো বনোৱা ক'তটো বনোৱাৰ। পিছত সেইটো চছেভ কৰিব লাগে। ছেভ কৰি কিনে তোমাৰ নামখন দেকিনে ডট এইচ ডি এম এল চছেভ কৰিবা। ছেভ কৰা হৈ গ'ল, চছেভ কৰাৰ পিছত এটা ফাইল অপেন হ'ব তোমাৰ ইয়ত ক্লেপ। কপদ বাট মই কম্পিউটাৰত কৰা, ফাইলটোত অপেন কৰিবা চাবা তুমি যোনটো টেগ লাইন লিখিছা সেইটো টেগ লাইন অ ', মুভমেট হৈ আছে। এপিনৰ পৰা এপিনে গৈ আছে বা এপিনৰ। এইপিনে গৈ আছ। সেইটোৱে
অ ', আচ্ছা। আচ্ছা, এনেকা হয়, অ', আমাৰ বি কমত, অ ', বি কমতো আমাৰ পে ', এছাইনমেণ্ট আছে। প্ৰেক্টিকেল কৰিব দিছিলে যেতিয়া কৰিছিলো।
আচ্ছা', অ', সেইটোয়ে মানে, এইটোয়ে ষ্টেম আৰু বহুত কিবা কিবি আছে যেনেকাে তুমি অ', কেনেকৈ, ল' ৱাৰ্ড টু হাই ৱাৰ্ড। কৰিব পাৰে তেনে চাইজৰ চাইজ লৈও কথা আছে, সৰুৰ পৰা ডাঙৰলৈকে চাইজ যাব বা সৰু ডাঙৰ পৰা সৰু লকে চাইজ লাব এই ষ্টেম মানে। তোৱেই মানে বহুত কিবা কিবি বনাব পাৰি। আৰু বহুত কিবা যেনেকা আৰু কি কি আছে এইটো ওৱল্ড ওৱল্ড কিবা এটা আছিলে এইটো অ'পেন কৰিলে ড্ৰয়িং। কৰে যাৰ কিবাজনো আছিলে অ', তাতেও ড্ৰয়িং লিখা বহুত কিবা কৰিব পাৰি আৰু লেপ- তবৰ', এতিয়াতো বৰ্তমান আৰু ক'ব গ'লে এইটোতো বৰ্তমান লাগিব ন', এ', লেপটপৰ ইয়ে হয় কাৰণ এতিয়া বহুত কিবা চব অনলাইন -অনলাইন এটা বৰ তোৰ মানে হাতৰ ওচৰতটা লেপ থাকত বহুত দৰকাৰ। কব গলে, উম', উ', নাই ময়ও কিনিম বুলি ভাবিছো চাওঁ যে কেতিয়া হয় টকা পইচা বুলি কথা ন যিহেতুাকো গছ নাই লগোৱা ন ঘৰত যহ য' তৰ পৰা ছিঙি কিনে আনিব পাৰিম।
অ', - অ', - অ', মোৰ আছে মোৰ ঘৰত মানে এটা গছো আছে টপক চিনি নিব চিঙ আনিব পাৰিছ
অ হা ঠিকেই আছে ঠিকে আছে।
অ সেইকাৰণে মই লেপটপ টো কিনিছো টোপককে পইচাটো চিঙিলো
নহয় মই কৈ আছিলো তোমাৰ লেপটপটো মানে কিমান? আপোনালোকে এভাৰেজ প্ৰাইচত কিনিছা নে একদম হাই প্ৰাইচ নদ ল' প্ৰাইচ
মই এ এবাৰে যে ধৰা মানে থাৰ্টি এইট থাউজেনৰ কিনিছো
আটছা ঠিকেই আছে অলপমান তুমি যদি কোবা খবৰ তুমি যৰ পৰা লৈ চা খবৰ চবৰ মানে লকেচন টো কবাচোন মইয়ও মানে কিনিম বুলি ভাবিছো মানে বহুত মন আছে কাৰণ মানে চোৱা হা যোনটো কম্পিউটাৰৰ কথা শিকিছিলো সেইটোতো সেইটোতো আকৌ প্ৰেক্টিচটো কৰিব লাগিব লাগিব ন
অ আহ প্ৰেক্টিচটো কৰিব লাগিবই
অলপমানতো থাকেই ন সেই
উম এই মই মোক খুৰা দোকানৰ পৰা লৈছিলো
আটছা খুৰা দোকানৰ পৰা ন
অ ইনষ্টলমেন্ট দি ধৰি লোৱা না চল্লিশ হাজাৰ মান পৰে
আটছা ঠিকেই আছে আটছা তুমি কলে কাম কৰিবা তুমি মোক কিবা সময় পাবা তুমি তোমাৰ খুৰাৰ লোকেশ্যনটো মোক দি দিবা হা আহ লোকেশচনটো দি দিবা অ অ ঠিক আছে তেন্তে অ অ
কছ
হম হুম